হেল্ল'?
হেল্ল'?
কি কৰিছা?
এনে, বহি আছোঁ। তুমি?
অ' ময়ো বহি আছোঁ।
অ' বাকী খবৰ? খবৰ খাটি?
ভালেই, তোমাৰ?
মোৰো চলি আছে আৰু ইমান গৰম, হা? হা? ভাত অ' খালোঁ খালোঁ তুমি?
অ মই, নাই খোৱা। বাকী, তোমাৰ খবৰ খাতি ভালনে?
মোৰো ভালে, ভালে, তোমাৰ কোৱা?
মোৰো ভালেই।
বাকী পঢ়া শুনা কেনেকে চলি আছে? ঘৰত, ঘৰতো চলি আছে ঠিকে থাকে। তোমাৰ?
অ'হ মোৰো চলি আছে। মা কত গ'ল তোমাৰ?
মা আছে। খানা চানা বনাই আছে চাগে, খাই আছে।
আহ আহ কি শুনাচোন?
আহ অ
এনে তোমাৰ মানে ফিউচাৰত কি হ'ব মন আছিলে? কেৰিয়াৰ কি বনাব মন আছিলে?
কেৰিয়াৰ তোমাৰ মানে বহুত মোৰ মানে লং জাৰ্ণি হয় মানে শু শুনিবা নেকি?
কোৱাচোন?
তোমাৰ মোৰ যেতিয়া মই ক্লাছ নাইনত আছিলো, তেতিয়া মোৰ মন আছিলে। এয়াৰ হষ্টেচ, মানে সপোন আছিলে মোৰ ড্ৰিম, তাৰপিছত মানে চেঞ্জ হৈয়ে থাকে না মানুহৰ লাইফত যদি মানুহে সদায় ডেইলি ডেইলি চেঞ্জে হৈ থাকে কিবা ন কিবা ড্ৰীমচ বোৰটো চেঞ্জ হৈ থাকে তাৰপিছত, উম তাৰ পিছত আকৌ যে তেতিয়া মই মানে তোমাৰ মেট্ৰিকৰ মানে ৰিজাল্ট যেতিয়া দিলে, তাৰপিছত যেতিয়া মই ফাৰ্ষ্ট ইয়েৰত আহিলো, তাৰপিছত মোৰ মানে, সপোন হ'ল মানে তোমাৰ এই ডিফেন্স লাইনত যাবলে। ফিউচাৰত মানে ভাবিছো। হয় তাৰপিছত প' এতিয়া মানে এপ্লাইছেপ্লাই কৰা নাই। তোমাৰ একেবাৰে টুৱেলভৰ পিছত মানে গ্ৰেজুৱেচন কৰি লৈহে এপ্লাই মাৰিম বুলি ভাবিছো এনে। আৰু তোমাৰ আকৌ মই উম টাইকান্দোও যাই টাইকাণ্দো আকৌ প্ৰেক্টিচ কৰো যে মই আকৌ। তোমাৰ কি আছে আৰু
মোৰ বিজনেচ কৰিব মন আছে।
টো বহুত ভাল সেইটো ত।
মানে মোক এনেকুৱা এটা লাইন লাগে য'ত মানে ম‌ই টকা ধেৰ পাওঁ। য'ত মই মোৰ ফেমিলিক সুখত ৰাখিব পাৰো আৰু যাতে মানে এ যাক যাক বেলেগক মানে দান দিব প আৰু যাতে কিবা এটা হলে হল বেলেগৰ আগত হাত পাতিব নালাগে
নেলাগে তেনেকোৱা তেনেকোৱাই ভাল তুমি বেছি ইনকাম কৰিব পাৰিবা বিজনেচেচ লাইনতে একদম ধুনীয়া তাত মানে প্ৰফিট থাকে
প্ৰফিট লছ চব থাকিব আৰু তাত
অ অ অ মই ভাবিছো কিন্তু এতিয়া তোমাৰ মানে বিজনেচ কৰিবলৈওতো পইচা লাগে না
অ টকাতটো লাগিবই
অ চবতে টকা লাগে আজিকালি কিবা এটা ইনভেষ্ট কৰিবলৈ যোৱা টকা লাগে কিবা যদি অ লাগিবই আজিকালি মানিয়ে মানিয়ে চব
উম
এনে তুমি হেৰি কৰিব পাৰা কিন্তু তোমাৰ হেৰি লাগিব এইটো তোমাৰ কি কয় তোমাৰ পেট্ৰল পাম্পৰ হেৰিও খুলিব পাৰিবা কিন্তু বিজনেচত কিন্তু সেইটোত বহুত পইচা তুমাৰ এইটিন প্লাছ লাগিব তাৰ পিছত ত গ্ৰেজুৱেচন বা তুমি টুৱেলভ পাছ হ'লেও মানে ভাল এটা প্লেচ চাই লৈ তেনেকে খুলিলে তো পইচাই পইচা আৰু
মই তেনেকোৱাই ভাবিছো কিন্তু মানে মাইণ্ডত বহুত বেলেগ বেলেগ আহি থাকে কেন
বেলেগ বেলেগ আহি থাকে অ মাইণ্ডটোৱে মানে খেলি মেলি কৰাই দিয়ে কোনটো কৰিবা কোনটো কৰিবা কোনটো নকৰি কৰিবা সেইটোৱে
মই সেইটো এতিয়ানটো গ্ৰেজোএছনটো গম তিত কৰি লওঁ তাৰপিছত এইবিলাক এতিয়া মানে পুৰা আৰু কনফাৰ্ম মই এইটোৱে কৰিব মন আছে। ছিয়ৰ এইটো
তাৰ মানে কনফাৰ্ম হৈ ল'বা মাইণ্ডটো আকৌ নহ'লে মাইণ্ডটো পিছত যে বেলেগত লৈ যায় জানা
পালা আৰু তেতিয়া তোমাৰ মাইণ্ড চেঞ্জ হৈ যাব না মোৰ এইটো কৰিব মন নাই তেনেকোৱা হলে মানে তুমি এনেও নহব মাজত
অ মানে এটাই গল মানুহে থব লাগ লাগে মানে লাইফত
এনে তোমাৰ এটা এতিয়া
এতিয়াতো মোৰ ডিফেন্স লাইনতে যাম বুলি ভাবি আছো তাৰপিছত তোমাৰ মানে ইনকাম চিনকাম যদি ভাল হয় আগত গৈ লৈ মানে চেলাৰী আপ হ'লে তাৰ পিছত আৰু লাহে ধীৰে মানে বিছ খুলিম বুলি ভাবিছো মই কাৰণ চাকৰিতটো থাকিবই বাৰু সেইটোতো পাৰমাননেণ্ট ছৰকাৰী চাকৰি গভৰ্মেণ্ট চাকৰি বিলাকতো পাৰ্মমানেণ্টে থাকে না ৰিটায়াৰ হৈ যোৱাৰ পাছতো মানে ডিফেন্স লাইনত বহুত‌ সুবিধা থাকে তোমাৰ। আমাৰ আকৌ এইটো তোমাৰ আছাম পুলিচ বা এই চব আছাম ফৰেষ্টৰ যিখিনি আছে মানে। সেইখিনিৰ মানে ইমান সুবিধা নাই।
উম
ডিফেন্স লাইনত কিন্তু চব ফালৰ পৰা সুবিধা তোমাৰ ফেমিলি বা কোনোবা ৰিটায়াৰ চিটায়াৰ হলে তেতিয়াও মানে চাই সিহঁতি চব ফালৰ পৰাই মানে সুবিধা থাকে সেইটো এতিয়া চাই লওঁ কিন্তু অ বহুত বহুত মেহনত কৰিব লাগে হ মানে যাৰ লাক থাকে সি পাই যায় লাকৰ কথাও হয় মানে। বুজিছা মেহনত কিছুমানে কিমান কৰে।
উম, কিছুমান মানে কষ্ট কৰিও নাপায়। কিছুমানে ধৰা, ভালকে মই এবাৰ ট্ৰাই কৰিম পাম নাপালে নাই।
নেপালে নাই। সেইটোটো কিছুমানে, কিছুমানে হাৰ মানি যায় যে আৰু কিছু, যোনে হাৰ নেমানে কৰি থাকে কিন্তু ইহঁতৰ লাগ ভাল হৈ যায়। কিন্ত অ।
আৰু মানে এটা কথা নহয় বেছি বয়স হৈ গলে মানে তুমি ধৰা এতিয়া ৰিটায়াৰ হৈ যাবা, বেছি কৰিব নাপাবা এইটো, এইটো হয়। সেইটো কাৰ এয়া, এবাৰ যদি বিজনেচটো খুলি লও সেইটোত যদি মোৰ ধৰা মই যদি পাৰো কৰিব
অ পাৰিবা পাৰিবা, যিকোনো তোমাৰ মানে গ'লটো আছে মানে সেইটো পৰ ওপৰত তুমি যদি ফকাচ কৰা, তেতিয়াহলে চব এভৰিথিং মানে তুমি পাৰিব কৰিবলে।
এনে হেৰিও ভাল ন, অ কি বুলি কি কয় এইটো, আই পি এছ আহ, চি বি আই এইবিলাকতো ভালেই।
এইবিলাকোতো ভালেই তোমাৰ এইটোতো চেণ্ট্ৰেল চেণ্ট্ৰেল পৰে না।
উম।
চেন্ট্ৰেলত ভাল আমাৰ, ষ্টেটত বেয়া জানা। চেন্ট্ৰেলত মানে প্ৰফিত আছ পে তোমাৰ ষ্টেটত ইমান প্ৰফিট নাই মানে, সেইটোৱেই।
উম, এতিয়া মানে এটা এনেকুৱা জ'ব লাগে য'ত মানে তুমি ৰেচপেক্টকো পাবা পইচাও পাবা
ৰেচপেক্ট সেইটোয়তো। তেনেকুৱা জববোৰ আজিকালি চায়ে আছা তোমাৰ এইয়া এই, এই বিচ এই কি কয় অনলাইন জবৰ বা হেৰি তোমাৰ এইটো প্ৰাইভেট জবৰ বিলাকৰ।
উম উম, এতিয়া মানে যিমান পাৰোঁ সিমান ট্ৰাই কৰিব লাগিব য'তে হ'লেও।
অহ।
অলপমান কষ্ট কৰিব লাগিব কিন্তু পিছত এতিয়া বিনা।
কিন্তু এই চব কৰিব গলে বহুত কষ্ট। হয় জানা মানুহে কিন্তু সেই চব নাচায়।
মানুহক খালি তুমি যদি সেইটো কৰি। নোৱাৰিলা তেনে তোমাৰ কষ্ট এনে যাব। মানুহে তোমাৰ এতিয়া মানে এতিয়ালৈ তুমি একো কৰিব। ট্ৰাই কৰি আছা। তেতিয়া তোমাৰ বহুতে বহুত। কথা ক'ব এইটো বাদ দিয়া সেইটো বাদ। এতিয়া যেতিয়া তুমি এটা। সেইটোত তুমি উঠি যাবা। তেতিয়া আৰু সেয়া মানুহে তোমাৰ। ইয়াত আহিব।
উ তোমাৰ ঘৰত আহিব সেইটোয়তো মোৰো লগতো তেনেুৱা হ'ল না মই যেতিয়া তোমাৰ টাইকাড প্ৰেক্টিচ কৰি আছিলো যে। তাৰপিছত। তোমাৰ মানে বহুত মানুহে ক'লে মানে কি কৰিবি চব কৰি লৈ একো নাই ইয়াত মানে হেনতেন মানে মই মানে নিজকে মানে কি কৰো। কি নকৰো মানে মোৰ লাগি গৈছে। জানা তাৰপিছত মই মানে। তোমাৰ প্ৰায় ভাগ মানে মই দুই বছৰ মান গেপ ললো মই। আৰু সেইটো সময়তে মই ম। এক দিলো। তাৰপিছত দুই বছৰ মই গেপ। লৈ আকৌ মই জইনিং মাৰিলো মানে। তাৰপিছত কিমান। ম শুনালে আৰু মোক যে ইমান দিন অহা নাই এতিয়ালৈকে মানে ব্লেক বেল্ট পাৰ হৈ গল হয় শিকাব পাৰিলি হয়। বা কিবা জব চবত। লাই মাৰিব পাৰিলি হয় তাৰপিছত এয়াই আৰু শুনিলো আৰু থাকিলো আৰু। এতিয়াও।
সাক মানে তোমাৰ কনফিডেন্টো মানে?
উম উম হৈ যায় সেইটোয়েতো? সেইটো কাৰণে নিজৰ ওপৰতে মানে। ভৰসা থাকিব লাগে লোক। কথা কেতিয়াও শুনিব নালাগে?
উল ওলাই দিব লাগে।
এনেই ডক্টৰ চক্তৰটো ভালেই কিন্তু। দু তাত নপ একজামতোত। কৰিব লাগে সেইবিলাক মানে চবৰে চবৰে কাৰণে। আজি নহয়।
এতিয়া যোনবিলাকে মানে পঢ়াত মানে ডুবি যায় না সিহঁতৰ কাৰণে ভাল আৰু ক'ব গলে চব কৰিবলৈ নোৱাৰি কিন্তু যোন মানুহে মানে জীতটো লৈ লয় যে মই এইটো কৰিমেই। কিন্তু ইহঁতি কৰিয়ে দেখায় কিন্তু। চাবা কিছুমানে যদি এক। একদম মানে একদম লৈ লৈ মানে বিলত মানে বঢ়াই লৈ যে মই এইটো কৰিম মই মানে বনি পেলাই দেখাম আৰু।
উম।
কিমানৰ মানে বহুত লাখ। থাকে ন এতিয়া কিছুমানৰ হয়। কথা আছে তোমাৰ।
আৰু মানে। যোনে ছাইন্স ভাল পায় সিতে ডক্তৰ বনাতে বেছি হেৰি কৰে আৰুৱ
আহ সেইটোৱেই। এনেই বিজনেছ। বিজনেচ কৰিবা তাৰ পিছত আৰু কি কি কৰিব লাগে এনেই তোমাৰ মন আৰু।
বিজনেছ কৰাৰ পিছত এটা ডাঙৰ ঘৰ বনাব মন আছে। গাড়ী লব লাগিছে আৰু মানে। ঘৰিব মন আছে যাতে যি এতিয়া কষ্ট কৰিছে। টো পিছত মানে ই মান। যে কিমান। ফূৰ্তি কৰিব পাৰো তেনেকে। এতিয়া লাগিলে অকমান কমাই
আহ সেইটোৱে ত। এতিয়াৰ কষ্টতটো কিন্তু। পিছত গ'লে হল কিন্তু মজা হয় কিন্তু। শুনা মতে মানে অ কষ্টতটো। অকল মিঠা হয়।
কিন্তু আমি মিঠাই পাওঁ নে তিতাই পাওঁ আৰু।
তিতাইে পাওঁ পিছতহে গম পাম কিন্তু কষ্টতটো কৰি থাকিবই লাগিব হয় নে।
তাকে কৰিব লাগিব উম। এতিয়া মানে আৰু এইবিলাকতে কৰিব লাগিব আমি।
অ কষ্ট। কৰিবই লাগিব। বিজনেচো ভাল। তোমাৰ তাৰ পিছত এই চব চেন্ট্ৰেল চাকৰিও ভাল কিন্তু। ষ্টেটৰ চাকৰি বিলাকৰ মানে- ইমান ভেলু নাই মানে ভেলু আছে কিন্তু তোমাৰ মানে। চেলাৰী কম। তো মানে বেনিফিট। টো নাই তেনেকুৱা ঘৰৰ ফালৰ পৰাও কোনো সুবিধা নাই। তোমাৰ থাকা ৰুম চুম এই চবো মানে একো সুবিধাই নাই। মানে ক'ব গ'লে আৰু তুমি চেন্ট্ৰেলত যদি জব চব কৰা মানে। বহুত ধুনীয়া আৰু ক'ব গ'লে চব। ফালৰ পৰাই ফেচিলিটি থাকে। খোৱা বোৱা এভ্ৰিথিং। তাৰ পিছত তোমাৰ। ফালৰ পৰাও মানে তোমাৰ সহায় কৰে ইহতি কিবা হ'লে ৰিটাইমেন্ চিতাইমেন বা কিবা তোমাৰ বেমাৰ চেমাৰ হ'লে।
তুমি তুমি যে এতিয়া এইটোত কৰি থাকা এইটোৱে কৰিবা তুমি?
অ এইটোৱে কৰিম বুলি ভাবিছোঁ এতিয়া। মানে মোৰ আৰু এটা ইউ পি চি ই- পি এছ ই দিম বুলি ভাবি থৈছোঁ কিন্তু গ্ৰেজুৱেচন কমপ্লিট লাগিব না।
অ এনে তোমাৰ কিয় হ'ব মন আছে এইটো
হা হা
তোমাৰ মানে কিয় হ'ব হৈছে।
মোৰ তোমাৰ এইটোতো মানে মোৰ এটা ড্ৰিম হৈ গ'ল মানে। ক'ব গলে মানে ভাল লগা হ'ল এইটো ইউনিফৰ্মৰ কাৰণে আৰু মানে ডিচিপ্লিন এটা মানে আহি গৈছে না। মটিভেশ্যন মানে চাই। মানে ডিচিপ্লিন এটা আহি গৈছে যে মোৰো মন আছে- যাবলৈ ময়ো এদিন মানে ইণ্ডিয়ান আৰ্মিত যাম বোলো ডিফেন্স লাইনত যাম মানে। এনেকুৱাই। অ অ ঠিক আছে। হ'ব দেহ।
দিয়াহ। তুমি পঢ়া।
অঁ! অঁ! ঠিক আছে।